অ ভাল তোৰ?
অ আছোঁ দে ভালেই তোৰ ভালনে?
অ আছোঁ দে অ কি কৰি আছ? এই মই মূৰত অলপ তেল লগালো । মানে ঘৰুৱা তেনেকে বনাইছিলোঁ মই । নাৰিকল তেলত মানে এ গছৰ কিবা-কিবি বস্তু আৰু ধৰি ল এতিয়া ৰক্ত জপা ফুল তাৰ পিছত পাত মিঠি গুটি তাৰপিছত অহ তিল, পিয়াজ
উম অঁ
সব মিলাই পেলাই মানে গৰম কৰি পেলাই বস্তু খিনি চেকি
অ' লগালে ভাল নেকি?
অ' ভাল মানে চুলি খিনি ভালকে বাঢ়ে আৰু ৰু খলা হয় আৰু
অ', মই আকৌ বাহিৰত খোজকাঢ়ি আছিলোঁ অলপমান মই ময়ো খোজকাঢ়ি আছিলো । মানে আজি ভাত খোৱা অকণমান দেৰি হ'ল ।
অহ্
এ হোষ্টেলত নাছিলো নহয়, সি ৰাতিপুৱাতে গৈছো তহঁতক দেখাবৰ কাৰণেহে দেখাবলে চেকআপ কৰিব লগা আছিলে, তাৰ পিছত আৰু এই ডক্টৰটোৱে বেলেগ প্ৰবঞ্চনা কৰিলে একেবাৰে গ'লোঁ যোৱাৰ পিছত সেই নাহেহে নাহে নাহে আমাক ৰাতিপুৱাতে মাতিলে দছটা পোন্ধৰ মানতে গৈ পালোঁ । তাৰ পিছত ডক উত্তৰ দেখোন নাহে চাৰে বাৰটা বাজিলে মোৰ ইফালে খং উঠিছে অলপমান। তাৰ পিছত তাৰ পিছত সিহঁতক সেয়াহে ক'লোঁ পইচাটো ঘূৰাই দিয়ক নহ'লে পিছত আহিলে আহিম নাহিলে নাই বাৰু চাই লওঁ মই তাৰপিছত ওলাই আহিলোঁ । পইচাটো লৈ পেলাই ওলাই আহি পেলাই আকৌ বেলেগ এখন বেলেগ এটা লেবৰেটৰী বিচাৰি পেলাই এই ডক্টৰটোৱে এ তিনিটা বজাত আহিম বুলি তাৰপিছত আমাক তিনিটা বজাত আহিম বুলি কৈছে আকৌ বেলেগক কৈ চাৰে তিনিটাত আহিম বুলি কৈছে আকৌ এবাৰ কৈছে দুটা বজাত আহিম বুলি মানে কোনো কোনো টাইমৰ কোনো ভেলু নাই মানে ক'ৰবাত বেলেগত চাগে আকৌ বহে
অ'
চাগৈ তাতে পেচেণ্ট অ' তাত চাই কৰি অহালৈকে দেই দেৰি হ'ব যেতিয়া। তেতিয়া তেতিয়া আহিব মই ইমান টাইম বহি থাক খিলকে
অ' মানে আজিকালি ডক্তৰ বিলাকে অ' সেইটোয়ে টো বুজি নাপায় মানে পেচেন্ট বিলাকৰ কথা বুজি নাপায়।
বুজি নাপায় অলপমানানুহ এলৈ মোৰহে খং উঠি আহিছে ইমান টাইম পঢ়িছোঁ। তাৰপিছত বেলেগ নাম্বাৰ চাই পেলাই বেলেগলৈ গুচি আহিলোঁ তাতো অৱশ্যে সময় লাগিলে কাৰণ বহুত মানুহ আছিলে আৰু আগৰ পৰা চেকআপ ফুবলগীয়া তেনেকে সময় লাগে। হা বিশ পঁচিছজন মানুহ আছিলে মানে তাতে মই য'ত প্ৰথম দেখ খাব গৈছিলোঁ, ডক্টৰে যে ঠগিছে তেনেকে তাতে আকৌ পেচেণ্টেই নাই। পিছৰখনত যেতিয়া আহিলোঁ, পেচেণ্টে- পেচেণ্ট গোটেই
অহ, অ, দিগদাৰ এনেকে আৰু গৰমতে ইমান
অ, তাকে আৰু গৰমটো অলপমান, ৰ'দটো কম বুলিহে অকণমান কম তথাপিও, গোপ-গোপি আছে বতৰটো
অ গৰম এটা আছে বাৰু, হিউমিডিটিটো বেছি হৈ আছে। অ
সেই-সেই, বস্তুটো থাকিলে বেয়া মানে মানুহৰ ভাগৰ লাগে বহুত।
উম, বাকী খোৱা বোৱা কি হল?
খোৱা বোৱা আমাৰ বনোৱা হৈ গ'ল। সেই দুপৰীয়া-দুপৰীয়া বনোৱা ৰাতি বনোৱা, ভাত বনোৱা হ'ল, আকৌ মই সেয়া মাংসৰ চুপ অলপমান মায়ে মইয়ে তেনেকে মিলি পেলাই বনাইছিলো, তাৰ পিছত মায়ে নিমখ নিদিলে, মানে মোৰ ভৰিখন অলপমান ফুলি থাকে। সেইকাৰণে, মায়ে মানে নিমখ বহুত কমকে দি মাংসটো নিমখ সোমোৱা নাই, একো সোৱাদ লগা নাই, এতিয়া আকৌ নিমখ দিলোঁ। পৰিমাণত, দুপৰীয়া খাওঁতেও মই নিমখ আকৌ কেঁচা নিমখ দিব লগা হৈছে, কি সেইটোতো বেয়া লোৱা তাৰপিছত আকৌ
ডাইৰেক্টলি ভাজি পেলাই খাব লাগে আৰু
নিমখে হে নুঠে, মই ভাজা নিমখ দি
অ
নিমখ, কেঁচা নিমখ দিওঁতেহে মানে নিমখটো ওলাইছে।
মানে ইমানো বেছি খাব নালাগে, কাৰণ অ, মানে নিমখটো অ-অ-অ-অ খাব লাগে তে এতিয়া
অকণমান নিমখ দি পেলাই আৰু পিঠাগুড়ি অলপমান আছিলে, দিলো ঘুলঘুলিয়া হ'ব। তাৰপিছত আঠ-দহটামান হুইচেল দিয়া গ'ল আৰু এতিয়া খাম ঠাণ্ডা হ'লে খাম।
অ'।
কি আজি?
আমাৰ আজি দালি তেনেকে বনালো, ভাত বনালো, বাকি আৰু বেলেগ একো বনোৱা নাই মানে দিনৰ ভাগতে কণী খাইছিলো। তাৰপিছত এতিয়া আৰু খাব মন যোৱা নাই আৰু মগু খাইছিলো মই গধূলি। মগুটো খাব লাগে, কাৰণ প্ৰটিন থাকে যে।
সদায় খাৱ নেকি?
সদায় খোৱা নাযায় তেনেকে মই, যোৱাকালি ভিজাইছিলো মই ডেইলি খোৱা কৰিম আৰু, কাৰণ ভাল আৰু প্ৰটিনটো লোৱা ভাল। কাৰণ, আমি এনি টাইমতটো মাংস মাংস খাব নোৱাৰো।
উম, আজি মোৰ মাংস খালে বেয়া মানে এই মাংস সেই মুৰ্গী চাব গৈ পেলাই মন-চন আকৌ বেয়া হৈ আহে নহয়। বহুত বেয়া হৈ আহে আমি যে কি বস্তু খাওঁ মানে। এৰো-এৰো লাগি যায়, কেতিয়া এৰিব সেইবিলাক কথা আহি যায়। মই সেইকাৰণে যাবলৈ ইচ্ছা নকৰোঁ আৰু গৈ মই দূৰত থাকোঁ, সেই শব্দবিলাক যে শুনি থাকোঁ মোৰ মানে বেয়া লাগে।
হয় সেইটো হয় বাৰু। কাৰণ আমি মানে জীৱ-জন্তুৰ প্ৰতি বেছি মৰমটো বেছি যে, সেইকাৰণে আমি মানে এইবিলাক বস্তু মাৰা-কাটা
সহ্য কৰিব নোৱাৰোঁ।অকল ময়ে নহয়, মায়ে গৈ পেলাই মানে উচ-পিচ কৰি আছে, ইচ মাৰিবলৈ আহিলোঁ এনেকুৱা টাইপৰ মানে। সেই বস্তুটো কৰাতকৈ নোযোৱাই ভাল তাতছে, বেলেগৰ পৰা প্ৰটিন পাব পাৰি নহয় তেনেকে। মাছৰুমৰ পৰা প্ৰটিন পাব পাৰি।
নাই আজিকালি মাছৰুম দেখাই পোৱা নাযায়। মই টো আগতে খাইছিলো। ইমান মানে মানে সেই বজাৰত দেখা নাযায়।
আৰু এটা কাৰণ আছে তাৰে, বহুত মানুহে নাখায়। মাচৰুমটো পইজন বুলি ভাবে, বিষাক্ত ভাবে। মাছৰুমৰ আজিকালি, কিয় বা পইজন হ'ব! অঁ, মা মাচৰুমৰ‌ খেতি কৰে আজিকালি। মানুহে আগৰ নিচিনাতো আৰু হাবি-জংঘলৰ পৰা উঠাই নহয়
অ', মানে এ গছৰ পৰা হোৱা বস্তুটো খোৱাতো ভাল, কিন্তু জন্তুৰ যিটো, মানে এনিমেল প্ৰ প্ৰটিনটো বেছি ল'লেও বেয়া, কিডনীত প্ৰেচাৰ পৰে। ধৰি লোৱা কিডনী ক্ৰেটিনাইন বাঢ়ি যায় কিছুমানৰ।
অ'।
গতিকে প্লেন্ট যিটো প্ৰ হয় সেইটো আমাৰ দেহৰ কাৰণে উপযোগী হয়।
প্লেন্ট প্ৰটিন কথাটো হ'ল আজি, আজি মানে মোৰ সেয়া, এইট মান্থছ, আঠ মাহৰ প্ৰেগনেঞ্চি চেকআপ আছিলে। তাতে মানে সেই বেবী বাচ্ছাৰ, বাচ্ছাৰ যিটো ৱেইট থাকিব লাগে ওজনটো ওজনটো অকণ কম থকাৰ নিচিনা পালো মানে, তাৰপিছত সেইটো মানে‌ মায়ে ক'লে, আমি দেখোন ভাত খাই খায়ে ইমান‌ ল'ৰা ছোৱালী, ইমানকেইটা ল'ৰা ছোৱালী জন্ম দিলোঁ, তিনি কে‌ জি ওপৰ‌ হয়, কি হৈছে মানে? মই তো খাইয়ে আছোঁ। খাইও আছোঁ বাৰু বহুত বস্তু তথাপিও মানে তেনেকে কমি থাকে , মায়ে ক'লে ব'ল নহ'লে গৈ পেলাইও উচপিচ উচপিচ কৰি আছোঁ।
তেতিয়াাহ'লে কণী খালেও ভাল, কণীৰ বগা অংশতটো, তাৰ পৰা প্ৰটিন পোৱা যায়। দুই তিনিটাকে খালেই হ'ল।
অ' খাওঁ, ‌ দুটাকে খাওঁ। কিন্তু কণীও খাবলৈ মোৰ অকমান মানে গোন্ধ পোৱ নিচিনা গোন্ধ গোন্ধ পাওঁ। মোৰ বমি আহে, আৰু বিশেষকৈ মোৰ শহুৰ দেউতাই এনি টাইম, এনি টাইম, কণী, কণী নাখাবি কণী নাখাবি, ডক্টৰে ক'লে বুলিয়ে কণী নাখাবি। এনেকৈ কৈ থাকোঁতে, কৈ থাকোঁতে মানে তেওঁৰে মুখ লাগিছে নে কি নাজানো, এতিয়া কণীও খাবলৈ মই নোৱাৰা হৈ আহিছোঁ, কণী খালেও মই গোন্ধ পাওঁ মই, বহুত বমিহে তাৰপিছত মায়ে উপায় নাপ পাই পেলায় সেয়া
তাৰ পিছত একো খাবলৈ মন নাযায় আৰু
নাযায়, খাব মন নযায় গোন্ধ পোৱা হৈ গৈছোঁ একেটা বস্তু কিমান খাম মানে, তাৰপিছত উপায়-নাপায় মায়ে গৰম পানীতে কণীযোৰ দি পেলাই নাজানো কেনেকৈ বনায়, তে-তেনে বনাই, পেলাই দিছে দুটা, এতিয়া অকমান গোন্ধটো কম পাইছোঁ আৱ, পানীটো পেলাই দিয়ে বোলে,
অ বয়েল কৰি পেলাই খাব লাগে আৰু,
অ', মই কিন্তু বনাই পোৱা নাই, মায়েহে মোক বনাই দিছে।
অহ মও বাইত বাইদেউৰ ক্ষেত্ৰত তেনেকে চুপ বনাই পেলাই খোৱাইছিলো বাৰু, মানে বয়েল বস্তুটো খালে ভাল আৰু, চেহেৰাত, ভালে থাকে ধৰি লোৱা তাতে তেলৰ পৰিমাণ টো নাথাকে, গতি
চুপৰ কথা কওঁতে মনত পৰিলে, তাতে কণীওতো দিব পৰা যায়।
অ', কণীৰ বগা অংশ খিনিও দিব পাৰি।
অ', হয় পাহৰা-পাহৰা গ'ল আজি মনত, পৰিছিলে কওঁতে, সেয়া তাৰপিছত সেই আমি দেৰিকে ভাত খালোঁ যে চাৰে আমি পাঁচটামান বজাত বাজিছে প্ৰায় ভাত খাওঁতে দুইজনীয়ে ভাত খোৱা টাইম সাৰি গ'ল সোনকালে ৰাতিপুৱাই গ'লোঁ। সোনকালে হ'ব বুলি ভাবিলোঁ, সেইকাৰণে মানে গেছ উঠাৰ নিচনা হ'ল উগাৰ আহিছে একদম ডিঙি গুৰিলে মানে যেন ভাত ওলাই আহিব এনেকুৱা তাৰপিছত আৰু দুইজনীয়ে বাৰণটামান খোজকাঢ়িলোঁ। দিওঁতেই মানে দুয়োজনীৰ, দুইজনী আমাৰ হেৰি, এয়া', লেট্ৰিন যাব লগা হ'ল আৰু টয়লেট। তেতিয়াহে মানে ভাল লাগিছে অলমান,
মানে বেছিকে সেই গেছ হৈ গৈছে।
অহ গেছ বেছিকে হৈ গৈছে।
এতিয়া পানী- চানী খালে হ'ল ভাত- পানী এ খোৱা হোৱাৰ পিছতো খাব নালাগে বাৰু ভাত -পানী খালে বেছিকে মানে সেই ভাতটো উঠি আহে ধৰি লোৱা বস্তু বিলাক ডাইজেষ্ট নহয় ন', পানীটো খালে মানে ওপৰলে উঠি আহে।
অ ওজন শক্তিটো কমি যায় হৈছে আমাৰ দুয়োজনী নিৰ ওপৰলে উঠি উঠি আহিছে মানে ডিঙিলেকে যেন ওলাই আহিব মানে তাৰপিছত মায়ে অকণ বিচনাতে পৰি থকা হৈছে অ। বিভিন্ন ভাগতে খাব লাগে আ দিনৰ ভাগত খাবলে আমি আজি আমি ওলাই গ'লো। অফিচত যাওঁতেও বাৰু মোৰ অকমান পানী কমিছে খোৱা পানী কমিছে খাব লাগিব মই বেছিকে । আৰু বিশেষকৈ মাজত দুদিন চেমিনাৰ হ'ল সেইকেইদিনটো বহুত গৰম পৰিছিলে এনিটাইম বহিয়ে ফুৰিছোঁ ন পানী ইমান খোৱা নহ'ল সেই কেইদিনতে পানী কমি গৈছে চাগে নহ'লে মোৰ পানী ঠিক আছিলে মানে
মানে প্ৰেগনেণ্ট মানুহ হলে মানে পানীৰ পৰিমাণ টো বেছিকে বঢ়াব লাগে।
অঁ আচলতে ইমান দেৰি বহি থকা থাকে ইমান দেৰি বহি থকাটো মোৰ মানে হেৰিয়ে নহয় এইটো স্বাস্থ্যকৰ নহয় বেলেতো বকিছে মোক মানে ইমান দেৰি কিয় বহি আছা ঠিক আছে বাৰু অঁ অঁ ঠিক আছে দে অঁ